হেল্ল'? অ', বহুত বেয়া, অ'।
অ'। কি কৰি আছা?
এনে আছিলো, আপুনি?
মই, হেই এফালে আহিছো মানে ফুৰিবলে।
অ'।
খোৱা বোৱা কৰিলা নে?
এ, নাই খোৱা বনাই থৈ দিছো, খোৱাহে নাই।
অ', অ' কেলে?
এ এনেই নাই খোৱা হেৰি আৰু মাংস বনাই আছে এইফালে বাইদেওয়ে।
অঁ।
সেয়া হ'লে মানে খাম আৰু। মানে মই নোখোৱা মাংস বাৰু মই নোখোৱা মাংস বনাইছে মই খাব নাপাওঁ হ'লেও আৰু।
লগতে খাবা নিৰামিষ খাব চাগে।
অঁ।
অঁ। মানুহজনৰ গা ভাল হৈছে নে?
ছে ফুৰিবলে গ'লেই আজি। কামত ঘূৰি ফুৰিছে উম।
নহয় ইমান বতৰটোৰ লগতো কথা আছে আকৌ দেই বৰ বেছি এনেকুৱা ৰ'দত মানে ঘূৰি ফুৰিলে অকমান অসুবিধা পাব আৰু।
অ' সঁচাকে আকৌ হে এই কাম এটা যাব লগগীয়া হলে আকৌ। তাৰপা লগত কেইটামানে আহি লগ ধৰি লৈ গৈছেহি ঘৰ পৰাই লৈ গ'লহি। সেই সেইকাৰণে অঁ। ক'ত গৈছে বা
মই এই বিহপুৰীয়া আহিছো।
অ', বজাৰ নেকি?
উম।
অঁ।
মা ঠিকেই আছে?
ঠিকেই আছে বাৰু এইয়া যোৱা কথা আছিলে হেৰি আজি তাৰপিছতে আৰু হে এই কেইদমানৰ পিছতে যাম আৰু খেতি বাতি শেষ কৰি যাম আৰু। এতিয়া গ'লে তিনদিন মানহে থাকিলোগেহেঁতেন। তাৰপা পিছত যাম বোলো কেইদিনমান থকাকে যাম আৰু।
অঁ।
আজি এনেই যাম বুলি ভাবিছো অঁ সেইকাৰণে খেতি উঠাই লৈ যাম আৰু এতিয়া গ'লে মানে আকৌ সেই আহিব হবই অঁ কৰিছিলো। আইতুবা । এ কৰা হোৱা নাই।
অ', অ' অ' ঠিকেই আছে।
কাপোৰ কানি কিনিব গৈছা নেকি?
নহয়, অকমান এই অফিচ এতালৈ আহিছো, কিবা হেৰি এটাৰ কাৰণে।
অ', অ'।
উম।
ঘৰত ভালে চবৰে?
ভালেই ভালেই ইহঁতকেইটা স্কুল গ'ল, দেউতাক কামলে গ'ল আৰু মই বোলো নহয়, মই গৈ আহো আজি সুবিধাটো পাওঁতে, বতৰটো আজি ভাল কৰিলে। কালি কিনো বৰষুণ হৈফালে?
কালি আমাৰ এইফালে হেৰি, আগ আগবেলাটো ধুনীয়াকে গ'ল দে এটামান বজাৰ পৰা ঠিকছে দিলে। একদম গাজনি যেনেকুৱা, গাজনি মাৰিছে নহয়।
অ'। অ', আমাৰ এইফালে আকৌ ডাঙৰ বৰ দি একদম পানী হোৱাই দিলে নহয়। আমাৰ এতিয়া আগফালৰ পথাৰখনত গোটেই পানী। পানী অ', একদম মানে একক ককাল, এককাল পানী হ'ব এইবাৰ খেতি কি হয়, জানো পায়।
দেৰিকে হ'ব ক' ইনেও দেখোন দেৰিকে হয়, আপোনালোকে দেৰিকে ৰোৱে চো
অ', সেইফালকে দেৰিকে ৰোও, বাৰু।
উম।
উ, অ', নহয় আমাৰ বাপে বাম পিছচাইডে যিখিনি আছে সেইখিনি বাৰু ৰুব পাৰিম, কিন্তু এই আগচাইডে থকাখিনি মানে পানী যিমান পানী হৈছে নহয় মানে ৰুই থকা হ'ব, মৰি থাকিব ৰুই থাকিব মৰি তেনেকুৱা হ'ব দুবাৰ তিনি
অ', হয়, পানীয়ে লৈ গুচি যাব।
পানীয়ে লৈ গুচি যায় যে, সেইকাৰণে বোলো শেহতীয়াক কে, ৰুব লাগিব আমাৰ শেহতীয়াকে কঠীয়া পাইছে বাৰু।
অ', মাছ, চাছ ওলাইছে চাগে পুৰা?
অ', মাছ ওলাইছে, একদম লাঙি পাতিছে। আমাৰ আ আমাৰ না, নাঙি পাতিবলৈ কোনো নানামো হঁতে দাদায়ো নাথাকে যে, কামলৈ গৈছে যে, ম জুকলে ভয় লাগে
মু একেই।
অ জোক কটো মানে ইমান। পানীত নামি কোনে লাঙি চাব তাতে থাকিব আমাৰ। ল ল চ ন নামি
অ মই সেই ছোৱালীজনীক, ফেচবুকত মাজে মাজে দেখি থাকো বাৰু।
অ তাই সেইবিলাকত। কৰি থাকে দি থাকে।
অ যিয়ে নাচি-নাচি কেতিয়াবা দি থাকা দেখো।
উ। এইকেইদিন একদম পুৰা এক্সেচাইজ। ছত লাগি আছে হে এইবোৰ কিবা কিবি এটা পোৱাব হ'ব পায়।
অ খেলৰ।
অ। অ মই। হলেও অকৌ এতিয়া আকৌ পুলিচ চুলিচত। পুলিচৰ কিবা ওলালে মেলিলে মানে সেইবিলাকত ক্ষীণাই শুকাই অৱস্থাই নাইকিয়া হৈছে। সেইয়া। এইবেলা মানে তোমাৰ কলেজ। কলেজেলৈ যায় কলেজৰ পৰা আহি চাৰিটা টিউশন আছে টিউশনটো যায়। টিউচন কৰি আহি আকৌ তোমাৰ। মা পাঁচটা চাৰে পাঁচটাত ফিল্ডৰলৈ গৈ দৌৰিবলৈ যায় জানান নাই? এতিয়া ধৰা। সময়ত। টো অকমান দেৰি হৈ যে বেলিটো বহ হাও সময় নাই। তাৰ মানে কালি তোন সোমবাৰে তাই একো নাখায় ব্ৰত ৰাখে। কালি তোমাৰ একো নোখ খোৱাকৈ কৰি ফুৰিছে মই হাক দিছোঁ। মই কৈছোঁ তই আজি দৌৰিবলৈ যাব নালাগে চোন। তাই কৈছে নহয় দৌৰিবলৈ নগ'লে আকৌ ময়ো খেল কি হ'ব।
অ এদিন পিছ পৰি গলে মানে হে হেৰি নহয় আকৌ অকমান জোজটো কমি যায়।
জঠৰ লেখীয়া সেইটোৱে জথৰ লেখীয়া হয় যে সেই। সেইকাৰণে তাই মানে হৈ গৈ থাকে আৰু।
অ, তাই খেৰাচ খাটতে ন? তাই
তাই এনে মাধৱদেৱত?
অ মাধৱদেৱৰ নেকি?
উম এডুকেশ্যন পায় হেৰি।
অহ।
আইনৰ হেৰি হিষ্ট্ৰ্ৰী।
অহ অ।
এইবাৰ এদাই হ'ব আৰু চাগে। এইবোৰ হেৰি কছে আদা হবলে মানে আৰু হাব অ চিক্স চমষ্টাৰ
অহ। এতিয়া শেহত হব উম কেতিয়া শেষত হ'ব জানো পৰীক্ষা?
অ জানো কিহৰ হ'ব পাই। তাৰ পাছত যেনিবা ডি এল এড কৰিম বুলি কৈছে। মই বোলো যিমান দূৰ পাওঁ আৰু, এ বি এড কৰিবলে মন নাই তাৰ।
বি এড বি এড কৰিলেহে ভাল আকৌ ডাঙৰটো কৰি ললে মানে, বিহপুৰীয়াতে আছেচোন।
মাধৱ দেৱতে চব হৈ গ'ল।
অহ বি এডো হল। অহ বি এড এ তাতে কৰি ল'ব লাগে।
এম এ -এম এও কৰিব পাৰিব বি এও কৰিব পাৰিব যি উম।
এম এ নপঢ়িলে তাই ডি এল এ কৰাতকে বি এড কৰাই ভাল।
যোনটো সুবিধা হয় সেইটোকে কওক আৰু তাই ইচ্ছামতে যিটো কৰে কৰি থাকক মুঠতে বেয়া প্ৰথম নললে হ'ল আৰু মই
অ', অ', সেইটোৱে বাৰু কিন্তু হেৰি আকৌ এই বি এড-বি এড কৰি ললে যে হেৰিয়টো হাইস্কুলতো তাই হেৰি পৰীক্ষা দিব পাৰিব আকৌ অ, তেট দিব পাৰিব হাইস্কুলত তেট দিব পাৰিব। সেই দি এলেড দিলে অকল এল পাৰিব।
অ',
সেইকাৰণে সেই ওপৰতোকে দিব লাগে ওপৰটো হৈ গ'লে মানে বি এড টো হৈ গ'লে সেই এল পি টো পাৰিব এম ই টো পাৰিব হাইস্কুলতো
অ, দে আৰু উম,
এতিয়া দি এ লেড যদি হয় অকল এল এতিয়া এম ইটো চাগে বি এতে লগা হ'ল নেকি ঠিক নাই!
অ মানে এইবোৰ চৰকাৰে পতক কে সলানি সলনি কৰি থাকে ন।
অ' সলাই থাকে যে সেইকাৰণে পিছত এল পিটো বোলে বি এড লাগিব বুলি কৈ দিব গে পিছত গৈ পেলে।
অ'।
এইটোৱে।
ঘৰৰ মা দেউতা ঠিকে আছে নে?
দিয়া পিছে।
মা দেউতা ঠিকে আছে?
ভালে।
অ', অ'। অহ। ভন্দে হও ভন্দে চাহ খাব লৈ থকা ন'।
অ' অলপ দিনা আগতে আহি গৈছিলে নহলে তালৈ নগ'ল নেকি বাৰু?
এ ইয়ালৈ আহিছিলে মইহে নেদেখিলো পাই এ তাই কিবা সময়ত আহিলে জানো সেইটো মানে পিছদিনাখন তাই কৈছে উঅ ম বুলো তাই বিয়া দিয়াৰ পৰা দেখা নাই বিয়াখনলৈ মই যাবলৈ নোৱাৰিলো ছোৱালীক একে লোৱাকে পঠিয়াইছিলো, তাৰ পাছতে হেৰি সেহেত দুটা গৈছিলে। মই অসুবিধা হোৱাৰ কাৰণে নগ'লো নাই যায় এতিয়া মানে তাই সেইদিনাখন আহিলে নেদেখিলো মই বোলো কিমান নো ক্ষিণালে নে শকত হলে মানে শিৰত ফুল লোৱাৰ পৰা তাইক দেখাই নাই।
অহ হেৰি সেই অকণমান সময় কাৰণে গ'ল চাগে কিজানি গৈছে যদিও তাই বেছি দিন নাথাকে। থাকিলে ইয়াত
নাথাকিলে আকৌ নন্দকৰ বিয়া আছিলে যে। সেই বিয়াৰ কাৰণে, উম। তেতিয়া আহোতেনে মানে ঘপককে আহি পেলাই গুচি গলহি তাই। উম উম উম, তোমালোকৰ ফালা ওলাইছে নাই মাছ পুঠি?
আমাৰফালে নাই।
অ', তাত পানী নহয় নি তেনেকে? এয়া
পানী নহয় আমাৰ পাহাৰ আছে যে ওচৰত। পানী এনেই নহয় খালি এনেকে জান এটা আছে বাৰু সেই জানটোত অ' পানীয়ে যায়, মাছ চাছ ওলাই বুলি কয়। আমাৰ ঘৰত, ঘৰখনৰ কোনো নাযায় ধৰিবলে।
অহ অহ।
ইমান নোলাই হ'লেও আপোনালোকৰ ছাইডে যেনেকৈ ওলায় নহয়, তেনেকৈ মাছ নোলায় ইয়াত।
উম, আমাৰ ইয়াত তোমাৰ চেপা-তেপা পাতি মেলি মানে।
উম তাত ইমান ওলাই লোকেল মাছ আমি ঘৰত থাকোতে তাৰ পৰা খাইয়ে থাকিবলৈ পাওঁ। উ ভিনদেউয়ে লৈ যায় আৰু গৰৈ, চেঙেলী, কাৱৈ-চাৱৈ ধেৰ খাব পাওঁ, মাগুৰ-চাগুৰ। ছাগলে
উম, ভিনদেউটো আৰু ৰেগুলাৰ। ভিনদেউৰ ৰেগুলাৰ একদম জোৰ চাবলৈ যোৱাটো।
অ' এতিয়া হেনো ধৰিবলে নাই যোৱা বোলে মাছ বেমাৰ হ'ব বুলি।
জোৰ চাবলে কা এতিয়া এই হেৰিয়ৰ পৰা আহাৰৰ লাষ্ট মানৰ পৰা সি ওলাব আৰু। সি বৰ ভাল পায় জোৰ চাই, নেখায়, নেখায় নহয় ধৰাতো চখ তাৰ, এ মাছ তোমাৰ খোৱাতকেও ধৰাতো চখ হয়েই চখ চাবাচোন, পুখুৰী এটা সিচিলে মাছ গীতা কেতিয়া ধৰো, কেতিয়া
অ' সেইটোৱে আৰু ধৰি থকাতকৈও বামৰ পা চা চাই থাকিলে মানে বেছি দেখি মাছ উম, অ'।
ইটো ডাঙৰ গ'ল ডাঙৰ গ'ল তেনেকা
অ' সেইটোৱে আকৌ উ নামি গ'লে মই নেদেখোয়ে।
অ'। তাৰপিছত আম-চাম খাবলৈ পাইছা নে নাই?
আম অ' আমাৰ কিনাাহে ঘৰৰ আম নাই, ঘৰত আম নাই, কঠাল নাই, নায়ে একো ফলৰ বস্তু।
এ সুধিবাচোন বাক আমি কিমান আম খাইছো।
অ'। খা আমাৰ ঘৰৰো আমবোৰ দি থয় ফটো-চটো বোৰ খা খাও। নালাগে।
উম, আমাৰ ঘৰত গোটেই আম গছেই যে। এতিয়া গোটেই গাল চাগে ওলাই আহিব আৰু মোক ফোন কৰা নাই বাৰু এতিয়ালৈকে। ওলাই আহিলৈ সদায় স সদায়, সদায়।
ৱাও আমাৰ নাই অ' আম খাবৰ কাৰণে
আমকেইজোপা আদায় নোহোৱালৈকে। এবাৰ নোহোৱালৈকে সেহতি ৰেগুলাৰ আহিব। অ' ঠিক আছে তেতিয়া ভাত পানী খোৱা গে।
আহ অ হ'ব দিয়ক।
অ অ।
উম।